অ নমস্কাৰ।
নমস্কাৰ।
হয়। আৰু তেজপুৰতটো বহুত ধুনীয়া ধুনীয়া ঠাই আছে ন চাবলগীয়া।
অ
যেনে ধৰা
কল পাৰ্ক চিত্ৰলকা পাৰ্ক তাৰ, তাৰপিছত অগ্নিগড় পদম পুখুৰী। তাৰপিছত এইটো আমাৰ মানে। তাত যাবলৈ মোৰ ঘৰৰ একেবাৰে ওচৰতেই এইবোৰ।
আহ ন মই গৈছোঁ গোটেইখিনি যোৱা নাই। আমাৰ সিও শিৱসাগৰৰ পৰা আগতে গৰম বন্ধ দিলে এনেকে মানুহ যায় যে আহ আগতে- আৰু এই যে আমাৰ কি আছিলে। এ ভোমোৰা গুৰি দলংখন চাব বহুতে মানুহ যায়। হয়নে
অ সেইটোতো মানে অ দুটা মানে এতিয়াতো দুটা বনালে ন এইটো ভোমোৰা গুৰিত
দুটা বনালে হা হা মই গৈছো এইফালদি।
অ
ভৈৰৱ, মন্দিৰ এনেকে অ এনেকে সময় পালেই যাওঁ মই মই এনেই সেইফালে যোৱা হয় কম যোৱা হয় বাৰু তথাপি-
অ মোৰটো ইমান যোৱাই নহয়।
অ নাই মই গুচি যাওঁ বোলো এনেকে কোনোবা লগৰ আহিলে এতিয়া মোৰ লগৰ ল'ৰা আহিব। অ তোমাৰ নগাঁওৰ হয় ইহঁতে বাহিৰত থাকে হায়দৰাবাদত।
অ
চ' সিহঁতে গুৱাহাটী আহিব আৰু আমি শুকুৰবাৰে যাম মেঘালয় ফুৰিব। শুকুৰ শনি দুদিন থাকিম তাতে এনেকে ঘূৰিম।
আচ্ছা
চ' সিহঁতে ইমান নাাজানে কিছুমান ঠাই মইতো ঘূৰি ঘুৰিছো।
এ ইমান যে ফুৰা তোমাৰতো পুৰা মানে পইচাৰো দৰকাৰ হয়।
অ পইচা দৰকাৰ হয় কিন্তু আমি চবেই মিলি গলে ইমান খৰচ নহয় বাৰু
অ মানে তোমালোক কি মানে। নিজে বনাই খোৱা নাই হোটেলতে খোৱা।
উম হোটেলতেও পোৱা যায় মেস বনাই খালে। টো সময়তটো নোযোৰেগে নহয় হয় নে।
অ মানে নহয়। মানে তোমাৰ ৰুম ৰুম চোম ভাড়া কৰি তাত তাতোতো বনোৱা চিষ্টেম থাকে ন কিচেন থাকে।
অ হোম ষ্টে হা আজিকালি হোম ষ্টে কনচেপ হৈছেো। নাই তেনেকে থাকি পোৱা নাই বাৰু তেনেকে মই বনাই মেলি থা
তুমি তেজপুৰ আহিলে ন মোৰ লগত কন্টেক কৰিবা তেতিয়া হলে মানে মোৰ এটা ফ্ৰেণ্ড আছে এনেকাা ভাড় দিয়ে।
উম হুম
মানে কম প মই কোলেতো কম পইচাৰে দি দিব মানে ম মোৰ ফ্ৰেণ্ড নহয়। মানে অলপ মোৰ যে ডাঙৰ মানে মই দাদা বা বা বুলি এনেকা কৰি মাতো।
গম পাইছো গম পাইছো হয়।
তোমাৰ এইজ কিমান?
উম মোৰ হৈছে বহুত তোমাতকে ডাঙৰ বহুত।
সেইটোতো জানো কাম কৰি আছ চাগে ডাঙৰ হবাই
অ থাৰ্টি প্লছ
কিমান
থাৰ্টি প্লাছ
অ আচ্ছা
উম পিছতো ঘূৰা হয় আমাৰ সেইটো কাৰণে
এ লাইফটো পুৰা এঞ্জয় কৰি ল মানে লব লাগে
উম
মই মানে এতিয়াতো এতিয়াতো ঘৰৰ মানে গাৰ্জেনৰ ওপৰতে আছো ন এতিয়া এইকাৰণে মানে ইমান একো কৰা নাই যেতিয়া মই মানে গ্ৰেজুৱেচন কম্লটটো মানে মোৰে গ্ৰেজুৱেন গ্ৰেজুৱেচনটো কম্পিলিত হোৱা ধান্দাত আছো মই যেতিয়া খতম হব তেতিয়া মই নিজে একো কৰিম পিছত নিজৰ টো নিজৰ পইচা যদি নিজে যাব পাৰিম তেতিয়া মাহঁতে কিনো কব আৰু
না না না সেইটো ঠিক কৈছা ঠিক কৈছা ভালকে পঢ়ি লোৱা ভালকে কৰি লোৱা
অ সেইটোয়ে এতিয়া মাৰ মানে দাদাৰ পইচা মাৰ পইচা দি ফুৰি কেনে লাভ নাই না
না না না সেইটো নাই বয়স আছে মেলা ভালকে পঢ়া মেলা কৰা হয়নে
অ
তাৰপিছত বাকীবিলাক মোৰতো মাষ্টাৰ ডিগ্ৰী কৰা আছে
অ তেতিয়াহ'লেতো তুমি টিচিঙৰ বা টিচাৰৰ লাইনত যাব পাৰিলা হয় ন
উম সেইটো হয় ভাবিলে যোৱা যায়
এতিয়াতো টাইম আছে
উ আছে কিন্তু মোৰ ইমান মনে নাই নহয় আকৌ মনো থাকিব লাগিব
নহয় মানে এটা ভাল যদি গমেন্ট চাকৰি পালে হয় তেতিয়াতো পুৰা লাইফটো চেট হৈ যাব
উম সেইটো হয় সেইটো হয়
তুমি মোতকে চাগে বাৰ বছৰৰ ডাঙৰ হয় চাগে বাৰ এঘাৰ বছৰ ডাঙৰ
উম হয় হব হ'ব
অ মোৰতো এই ছেপ্তেম্বৰতে তোমাৰ ওঠৰ ওঠৰ মানে ওঠৰত পৰিম মই
অ আৰু হেৰিটো কিয় ললা তুমি উম আছামিচত যে মেজৰ
মানে
আছামিছত মেজৰ ললা যে ভাল পোৱা নে কিছুমানে আকৌ উম
ভাল পাওঁ মানে এইটো নহয় মোৰ ইয়াতে যাব মনে নাছিল
অ
মইতো বিকম চিকম বিকম বা বিকমে পঢ়া মন আছিল মোৰ
অ ভালে আছিল তেন্তে বিকমে পঢ়িব লাগিছিলে
কিন্তু মনে এক মানে অলপ প্ৰব্লেম হৈ গ'ল এইকাৰণে বি এ
অ হয় হয়
মইতো আগৰ পৰা বেংগলী পঢ়ি আহিছো ন এতিয়া ফট কৰি মই মানে বেংগলীতে পঢ়িছো টেন ইয়াৰ মান টেনলৈকে মই বেংগুলীতে পঢ়িছো। তাৰ পিছত ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ মোৰ অসমীয়া হৈ গ'ল তেতিয়া তৰ বেংগলী নাই, বেংগলী আছে দুটা চাবজেক্ট এড- ভাছ আৰু মই নিজেও লৈছিলোটো এডভান্স আছিলে আৰু এটা নৰ্মেল আছিলে। তাৰপিছত অ অ তাৰ পিছত তোমাৰ মানে বাকী চব এছামিচত আছিলে এছামিচ আৰু ইংলিছ। ত এতিয়া মই এচামিষ্ট মানে দুবছৰ পৰা ট্ৰাই কৰিলো। এইটো হ'ব আই আই এতিয়াতো বেংগলী লৈ কেনে লাপো নাই ন বেছি। বেগলী মেইন ষ্টুডেণ্টো নাই মানে বেংগলী ষ্টুডেণ্টটো নাই ডিপ- পাৰ্টমেন্টটো মানে আমি য'ত কলেজটো লৈছো দৰং কলেজ বুলি তাতে মানে বেংগলী ডিপাৰ্টমেণ্টৰ ইমান ভেলু নহয়।
সেইখনতো বহুত পুৰণা কলেজটো বহুত নাম থকা কলেজ আগৰ আগৰ পৰা শুনিছো উম।
অ এইকাৰণে মানে বেংগলীতে মানে এইকাৰণে মই ভাবিছো অসমীয়াতে লো আৰু পিছতে একো কৰিব গ'লে পপ- ব্লেম নহ'ব ন। আৰ বেংগলী মেডিয়াম ল'লৌ মানে মোৰ বেছি মানে এটে এটা চাবজেক্টে বেংগুলী থাকে বাকী চব তোমাৰ এছামিচেই মানে বেংগলী নামৰ বেংগলী বাকীটে এছামিছে থাকে। এছামিছ ইংলিছ সেইবোৰে থাকে।
উম আৰু ভৱিষ্যতে কি কৰাৰ মন তুমি বাৰু?
ভৱিষয়তে মোৰতো মই একো মানে এইবাৰ ভাবাই নাই মই এইবোৰ।
হয়।
মোৰতো বিজনেছ কৰাৰ বেছি মন আছে।
তাত তিজ মানে তিজ চাক চাকৰি চাকৰি পাম বুলি মোৰতো মনত মানে মোৰ মন নাযায় আৰু মই নাপাও জানো এইকাৰণে।
অ। কিয় নে নিজকে হেৰি কৰি লৈছ যে নাপাম নেমেলিম তেনেকে কিয় ভাবিছা?
এ ভাবিছো মানে মোৰ বাঁহতো মানে ইমান তোমাৰ মাষ্টাৰ ডিগ্ৰী চিগ্ৰী কমপ্লিট কৰি থিছে ন সিহঁতে খালি প্ৰাইভেট চাকৰি মানে প্ৰাইভেট কলেজত তে চাকৰি পাই আছে ধৰ গমেন্টত
অহ আ হা পাবা ভালকে চেষ্ট- টা কৰিলে নোপোৱাৰ কথা নহয় বাৰু ভালকে চেষ্টা অ উম।
কোৱা পিয়ে ৰাতি কি বনাবা?
ৰাতি তেনেকে একো মনে নাই যোৱা দেখোন লগৰ এজনে ভাত খাব মাতিছিলে বৰষুণ দিলেটো নাযাম চাগে।
অ।
আৰু বৰষুণ দিয়ে আছে সন্ধিয়া সন্ধিয়া
অ।
ফ্ৰিজ ফ্ৰিজত আছে মোৰ মাংসও আছে, মাছো আছে। আৰু পৰশি সন্ধিয়া অ পৰশি সন্ধিয়া মানে লগৰ কেইজনমান খাব আহিছিলে ঘৰ ইয়াতে
অ।
মোৰ ঘৰতে চ' মই- মানে ইহঁতৰ লগত খালো যে মেলিলো- তাৰপাচত থাকি গ'ল মাংস যোৱাকালিও খালো ৰাতিপুৱা। আৰু ইমান ভাল নালাগে নহয়, নাযায় সেইটো-
মইতো দুটা পিচে খাওঁ, বেছি না খাবই নোৱাৰো।
কালি ৰাতি নিৰা নিৰামিষ খালো আৰু এতিয়াও- নিৰামিষ খালোঁ, ইমান ভাল লগা নাই আৰু খাব।
আহ' তুমি কুকুৰ-চুকুৰটো নোপোহা নেকি?
কি ক'লা?
কুকুৰ মানে এইবোৰ নোপোহা নেকি?
অঁ, মই- ভাল পাওঁ কিন্তু ইয়াতে ঘৰত আছে ইয়াতে নাই।
অঁ।
অঁ, আছে মোৰ বুলিয়ে তুমি দেখিবা কেতিয়াবা যদি ফোন কৰা গম পাবা আহি থাকিলে। মই আহি বাইক ৰখালে মোৰ পিছে পিছে দুটা দৌৰি আহে।
অঁ, তোমাৰ দুটা দৌৰি আহে, আমাৰ যে খা- দৌৰি আহি মোৰ মানে পুৰা মোৰ এইলাক মানে মই মই- পুলিচ লাইন থাকো ন, ইয়াতে যিমান- কুকুৰ আছে মোৰ ঘৰতে ভাত খাই, মোৰ ঘৰতো আছে দুটামান।
তুমি-তুমি তাতে পুলিচ, তোমালোকৰ কোনোবা পুলিচত কৰে নেকি?
এ নহয় মানে কি কোৱাচোন, আমাৰ লগত যে কুকুৰটো আছিলে ন- তাক মানে তায়ো তাৰ কাৰণে মা মোৰ মা মানে মুৰ্গী মানে চিকেন- চিকেন আনে ন- ৰাস্তা কুকুৰবোৰ মানে মোৰ-মোৰ মায়ে ভাল পায় মানে দি কেনে এনেই দিয়ে। ভাত-চাত মানে তিনি টাইম ভাত দিয়ে।
উম-উম, নাই নাই সেইটোয়ে। আমাৰো ইয়াত এনেকে দৌৰি আহে মইও দিওঁ, ভাত দিওঁ ৰাতি দিওঁ এনেকে মোৰ নিজৰ নহয়- আহিয়ে থাকে থাকেই আৰু প্ৰায়।
অ' সেইবোৰো মানে মোৰ নিজ আমাৰালোকৰ নিজৰ নহয় ইয়াতে- পোৱালি-ছোৱালী দিয়ে মানে তাৰো মানে আমাৰ লোকে ট্ৰিটমেণ্ট কৰে ধ ধৰা তুমি- এক্সিডেন হৈ গ'ল এইবোৰ আমালোকে ট্ৰিটমেন্ট কৰে মানে মোৰ মায়ে বেছি ভাল পায়। মইতো নধৰোয়ে মোৰ ভয় লাগে ন' কামুৰি দিব বুলি। মোৰ মায়ে বেছি মানে মৰম কৰে।
মানে কুকুৰ পুহিলেও মেলিলে বহুত সাৱধানত থাকিব লাগে।
অঁ, মোৰতো কামুৰিছেই এবাৰ মোৰ কামাৰ পিছত মই একো ভালে মানে- ভাল পাও মানে বেজি খাইছো ইমান, ইমান মানে দুখ কৰিছে ন' এইকাৰণে মোৰ ভাল- এতিয়া মানে মই চুব ভয় পাওঁ।
মানে ইহঁতে তোমাৰ যদি কাঁহ-চাঁহ থাকে- এনি টাইপ অফ তোমাৰ যদি এনেকে লাগি থাকে তাতে যদি চেলেকিও দিয়ে তেতিয়াও তোমাৰ- আহ' ৰেবিচ হোৱাৰ চান্স থাকে, জলাতংক বেমাৰ বুলি কয় যে।
খতেই বেছি-
সেইটো কাৰণত, উমঁ তাকেই সেইটো কাৰণে- উমঁ, সেইটো কাৰণে বহুত সাৱধান হ'ব লাগে কুকুৰৰ পৰা।
কোনো মোৰ মায়ে ভয় চই নাপায় তা এটা কুকুৰ মানে এক্সিডেণ্ট হৈ গৈছিলে গাড়ীৰ পুৰা গাড়ীৰ যোনটো চাক চাক্কা বুলি কয় ন কি কয় এইটো
উম উম গম পাইছা অ চকা হা
সেইটোৰ সেইটোৰ লগত তাৰ পাহটো পুৰা মিচি গৈছিলে সেই কুকুৰটোক আনি কেনে মৰম মানে পুৰা বেজি চিজি দি কেনে ট্ৰিটমেণ্ট কৰি কেনে তোমাৰ ৰাংগা পৰাৰ পৰা ডাফতাৰ ৰাস্তাৰ কুকুৰ ন ৰাংগা পাৰৰ পৰা ডাক্তৰ আনি কেনে প্ৰাইভেট দেখাই কেনে কুকুৰটো এতিয়া পুৰা ভাল এতিয়া মানে লেংৰা হৈ গৈছে কিন্তু হাত পুৰা হাতুৰিব তাৰ ধৰা ন তাৰ বয়স বাৰ এনেকা এনেকা মান হৈছে হৈ গৈছে তাৰ বয়স
অহ বাও
এতিয়াও বা
বাৰ বছৰ মানে বহুত দিন থাকিছে জিন্দা
বাৰ তেৰ বেছি হৈছে মানে তাৰ বয়স এতিয়া পুৰা য়ং
বেলেগে নহলে নহলে বেলেগ কুকুৰে কামুৰিলে দিগদাৰ
নহয় নহয় তাৰ এতিয়াও য়ং আছে মানে বুঢ়া হৈ যোৱা নাই মান যে খাব নোৱাৰি হাতুৰিব নোৱাৰে এনেকা নহয় এতিয়া তাই দৌৰিব পাৰে ডাঙৰ ডাঙৰ কুকুৰৰ লগত মাৰপিট কৰিব পাৰে
হা আহা এয়া
এতিয়া মানে তাই য়ং আছে
হয় হয়
এ আমাৰ লগততো চিকেনে বেছি দিয়ে